বন্ধু হয় হয় শুনি আছো হয়
তাকে কি কৰিছিলা
এ আছিলো এনে অলপ আগত চাহ খাই উঠিলো
হয় হয় হয় নাই নাই তাকে খালো ৰবা আজি বোলো ভাবিছোঁ এটি বানপানী অসমৰ বানপানীৰ ওপৰতে আলোচনা কৰোঁ নেকি
অ হয় হয় খুব সুন্দৰ বিষয়তে তুমি কথা কা বাছি লৈছা হ'ব আলোচনা কৰিব পাৰি
হয় হয় হয় তাকে বানপানী খবৰটো পাই চাই চাগে প্ৰায় প্ৰতিবছৰে আমাৰ একেই অৱস্থা হয় আহ
অ অ হয় শুনি আছো হয় শুনি আছো সঁচা কৰিব দুগজনক বৰষুণ আৰম্ভ হলে মানে অসমৰ বহু অঞ্চল পানীত দূৰত তলত ডুব যায় বহু মানুহে ঘৰ বাৰী য়া আশ্ৰয় শিবিৰলৈও যাব লগগীয়া হৈ যায়
তাকে মই ভাবোঁ বানপানী আমাৰ অসমৰ জীৱনৰ এটা অংশ হৈ পৰিছে কিন্তু ইয়াৰ ফলত মানুহে যি কষ্ট পায় সেইটো ভাবিলে বহুত বেয়া লাগে
ঠিক কৈছা বিশেষকৈ দৰিদ্ৰ পৰিয়ালবোৰ বেছি ক্ষতিগ্ৰস্ত হয় বহু মানুহৰ কেঁচা ঘৰ ভাঙি যায় আৰু মানে সকলো সামগ্ৰী নষ্ট হৈ যায়
হয় হয় হয় তাকে তোমাৰ কেতিয়াবা বানপানীৰ প্ৰত্যেক অভিজ্ঞতা হৈছেনে কেতিয়াবা
এবাৰ বানপানী আহিছিল অ ঘৰত পানী পানী সোমোৱা নাছিল হৈছিল যদিও মানে ওচৰৰ ৰাস্তাবোৰ ডুব গৈছিল কেইদিনমানতো স্কুলো বন্ধ আছে ছিল তোমাৰ তোমাৰ অভিজ্ঞতা কেনেকুৱা
আমাৰ গাঁৱৰ অৱস্থা অলপ ভাল আছিল কিন্তু মোৰ এজন আত্মীয়ৰ ঘৰলৈ মানে বানপানী সোমাইছিল মানে তেতিয়া তেওঁলোকৰ স্কুলত খেলা আশ্ৰয় শিৱিৰত থাকিব লগা হৈছিল তেতিয়া
অ অ সেই সময়ত তেওঁলোকৰ বাবে নিশ্চয় বহুত কষ্ট হৈছিল
হয় হয় হয়। বিশেষকৈ সৰু ল'ৰা ছোৱালী আৰু, বৃদ্ধ মানুহসকলৰ, তেওঁলোকৰটো বহুত বেছি সমস্যা। খোৱা পিন্ধা, শুই থকাৰ সমস্যা, তেয়া, আনা ধৰণৰ অসুবিধা। সন্মুখীন হ'ব লগা হয়।
উম, তাৰোপৰি বিশুদ্ধ খোৱা পানীৰ সমস্যাও হয়। কাৰণ বানৰ সময়ত মানে, পানীৰ পৰা বা-বা মানে বহুত, বিভিন্ন ৰোগ কৰাৰ আশংক্ষা থাকে।
খালৰ ৰোগ আদি বৃদ্ধ
উম, বৃদ্ধি পায় হয় অ' উম চৰকাৰ আৰু মানে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সহায় কৰে যদিও সক সকলো মানুহৰ ওচৰই মানে, তেওঁলোক যাব নোৱাৰে, বা সময়মতে সহায় দিব নোৱাৰে।
ঠিক কথা বিশেষকৈ দূৰৱৰ্তী অঞ্চললৈ সহায় পোৱাত দেৰি হয় কেতিয়াবা নাও না থাকিলে উদ্ধাৰ কৰোঁ বহুত কঠিন হয়
উম উম তোমাৰ মতে অসমৰ বানপানীৰ এ নি মোৰ বানপানী মানে মূল কাৰণবোৰ কি কি বুলি ভাবা তুমি
মোৰ মতে অতিবৃষ্টি এ এটা ডাঙৰ কাৰণ আৰু তাৰেপৰি ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদী সকলৰ মানে পলি মাটি জমা হোৱাটো এটা কাৰণ
উম হয় হয় মইয়ো সেইটো ভাবো বহু কাৰণ এটা ডাঙৰ সমস্যা হৈছে মানে বা বন ধ্বংস পাহাৰীয়া মানে অঞ্চল গছ দিলে মাটি খোহনীয়া বাঢ়ে আৰু নদীত পলি মাটি জমা হৈ যাই।
হয় হয় হয় তাকেই সিকে জলবায়ু পৰিৱৰ্তনো এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ব পাৰে, আগতে ইমান অনমীয়া বৰষ
উম উম একদম একদম ঠিক কেতিয়াবা অলপ দিনতে আৰু এতিয়া অত্যাধিক বৰষুণ হৈ যায় যাৰ ফলত ন নদীৰ পানী হঠাতে বাঢ়ি যায় মানে
হঠাতে বাঢ়িছে তাকে বানপানীৰ ফলত কৃষকসকলে বহুত ক্ষতি হয় ধান খেতি শাক পাচলি সকলো
উম উম উম হয় কৃষকসকলৰ বছৰটোৰ উপাৰ্জন নিমি তে শেষ হৈ যায় বহুতে ঋণ ল'ব লগা হয় ঋণ লৈ মানে খেতি বাতি তেওঁলোকৰ মানে বহুত খেতি হয়।
হয় হয় ঠিকে কয় এ তাকে গৃহপালি বহুত পশু পক্ষীও থাকে। বহুত ক্ষতি হয় গৰু ছাগলী হাঁহ কুকুৰা থাকে বহুত টান হয়।
উম উম ঠিক কৈছা ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে জীৱ জন্তুৰ ওপৰত বহুত প্ৰভাৱ পৰে।
হয় হয় হয় তাকে ঠিকেই মানে কি আৰু হয় টিভিত দেখৈছো। যে বানৰ সময়ত গড় হৰিণ আদি ওখ ঠাই বিচাৰে ওলাই আহে আৰু বহু সময়ত পথ দুৰ্ঘটনাই চিকাৰ হয় কেতিয়াবা হয় জানো?
সেইবোৰ দেখি বহুত দুখ লাগে। বন বিভাগে মানে যথাসাধ্য চেষ্টা কৰে যদিও তেওঁ সকলো জীৱ জন্তুক ৰক্ষা কৰা সম্ভৱ নহয় কাৰণ কাজিৰঙাত ভালেখিনি বহুত জীৱ জন্তু থাকে যিহেতু
ঠিকে -ঠিকে তাকেই এনেই তোমাৰ মতে চৰকাৰে কি -কি ব্যৱস্থা ল'ব লাগে?
প্ৰথমতেতো অহ', বান্ধসমূহত -বান্ধসমূহ মজবুত কৰিব লাগে লাগিব। দ্বিতীয়তে আগতীয়াকৈ মানে সতৰ্কবাণী ব্যৱস্থা উন্নত কৰিব লাগিব।
হয় - হয় - হয় তাকে ঠিকে কৈছা মই- মই ভাবো আশ্ৰয়। শিবিৰ সমূহত উন্নত সুবিধা থাকিব লাগিব। যেনে বিশুদ্ধ পানী। ইচ্ছা আৰু খাদ্যৰ ব্যৱস্থা।
উম', একদম লগতে মানুহক দুৰ্যোগ ব্যৱস্থা উৎযাপনা সম্পৰ্ক প্ৰশিক্ষণ দিয়াতটো প্ৰয়োজনীয় বুলি। বুলি মই ভাবোঁ।
প্ৰয়োজন - প্ৰয়োজন তাকে এনে স্কুল কলেজত তটো বানপানীৰ সময়ত কি কৰিব লাগে সেই বিষয়ে পাঠ দিয়া উচিত।
অহ', হয়- হয় বহু মানুহে আতংকিত হৈ ভুল সিদ্ধান্ত লয়। সচেতনতা থাকিলেহে মানে ক্ষতি তি কমিব।
হয়-হয় তাকে ঠিকে- ঠিকে এনে যদি তোমাক অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ দায়িত্ব দিয়া হয়, তুমি প্ৰথমতে কি কৰিবা?
মই নদী ব্যৱস্থাপনা উন্নত কৰিম। প্ৰথমতে গছ ৰুপ কল অভিযান জোৰদাৰ কৰি-কৰিম আৰু মানে বিজ্ঞানসন্মত পদ্ধতিৰে। বান নিয়ন্ত্ৰণৰ চেষ্টা কৰিম। তুমি?
হয়, তাকে ময়ো ভাবিছো কি? মই বানপীড়িত অঞ্চলসমূহত স্থায়ী আশ্ৰয় কেন্দ্ৰ গঢ়ি তুলিম। আৰু ক্ষতিগ্ৰস্ত কৃষকসকলেও অধিক সঠিক সহায় কৰিম।
উম', - উম', সঁচাকৈ বান সম্পূৰ্ণ মানে বন্ধ কৰিব নোৱাৰি হেল্ল', ইয়াত ক্ষতি বহু পৰিমাণে কমাব পাৰি।
হয়, হয় তাকেই এনে য মানুহে নিজৰ দায়িত্ব বুজিব লাগিব। নদীত আৱৰ্জনা নেপেলাই গছ, গছনি আঁনি সংৰক্ষণৰ কথা এবাৰ ভাবিব লাগিব।
উম, উম, উম, ঠিক কথা চৰকাৰৰ লগত সাধাৰণ মানুহৰ সহযোগিতাও সমানভাৱে প্ৰয়োজন।
তাকে আশা কৰো ভৱিষ্যত উন্নত পৰিকল্পনা আৰু প্ৰযুক্তিৰ সহায়ত অসমৰ বানপানীৰ সমস্যাটো
অ, হয়, হয়। কাৰণ অসম-অসমৰ উন্নতিৰ বাবে এই সমস্যাৰ দীৰ্ঘমেধী সমাধান বিচাৰি
হ তাকে ঠিকে কৈছা আৰু। আমাৰ গুৱাহাটীতো দেখিবলৈ পোৱা যায়। যিহেতু বানৰ সমস্যা আটা।
অ, তোমাৰ মানে এজাক বৰষুণ দিয়াৰ পাছতে মানে যি মানে অৱস্থা হয়, গোটেই গুৱাহাটী মহানগৰীখনত অ, ইয়াৰ মানে মূল কাৰণ এটা মই ভাবি উলিয়াইছো যে এই যে নলা নৰ্দমাপুৰ যে মানে মানুহে আৱৰ্জনাৰে মানে পেলাই যিটো মানে হেৰি কৰি দিয়ে মানে বন্ধ কৰি দিয়ে ৰাস্তা পথ দুলাক সেই সেই গতিকে মানে অকমান পানী দিলে হলে মানে বৰণ দিলে পানীতো গোটেই ৰাস্তাত অ মানে আহি যায় তাৰ ফলত কিমান কি দুৰ্ঘটনা তুমিতটো দে কি চাই
দেখিছো দেখিছো ঠিকে কৈছা ঠিকে বাৰ ঠিকে কৈছা মানে অলপ সময় বৰষুণ দিলে যিহেতু ইমান পানী হৈ উঠে উদাহৰণ স্বৰূপে তোমাৰ এই ৱায়াৰলেছ খিনি
অ হয় হয় বা বাতৰি টিভি আদি এনেকৈ
বাতৰিত হয় হয় আজিকালি কিমান কিছুমান মৃত্যু মুুখতো পৰে আনৰৰ বাবে কত হেৰাই যায় নানা ধৰণৰ সমস্যা সৃষ্টি হয়। তাকে এইবোৰকে ভাবোঁ মই, প্লাষ্টিক আৱৰ্জনবোৰ নেপেলাই যদি
অ'।
ভালকে যদি এওঁলোকে মানে
উম, অ' সজাগ সচেতন হ'ব লাগিব আৰু আমাৰ গুৱাহাটী পৌৰ নিগম বিভাগেও মানে তেওঁলোকে যথাাসাদ্য যিখিনি পাৰি তেওঁলোকে কৰি আছে। তথাপিও আমি ৰাইজে মানে সজাগ হয়। আমি এ অ' কাৰণ ৰাইজ এইবোৰ আৱৰ্জননাাবোৰ আদি, য'তে ত'তে নেপালাই যদি গুৱাহাটী পৌৰ নিগমৰ বিভাগৰ দ্বাৰা তেওঁলোকে গাড়ী বোৰ মানে, এ' দিছে। সেই গাড়ীত, আৱৰ্জনাসমূহ দিয়াৰ ব্যৱস্থা কৰি লগত এ' যাৰ যেনেকুৱা মানে ঘৰৰ ওচৰে পাজৰে যদি ঠাই আছে গাত খান্দি মানে সেইবোৰ, তাতে পেলাবলৈ অ' মানে বিচাৰো আৰু এনেদৰে কৰিলেও মানে কিছু কিছু পৰিমাণে আমাৰ মানে অঁ! এই মানে বান পানীৰ সমস্যাটো নিৰ্মূল হ'ব বুলি ভাবোঁ।
ঠিকে কৈছা, ঠিকে কৈছে মইয়ো তাকে ভাবিছোঁ মানে, নদী সমূহ আমি চাফা কৰি থৈ যদি সকলো যদি ৰাস্তা তাক আঁতৰাই যদিও চাফা কৰোঁ আমিও সকলোৱে মিলি পেলাই একগোট হৈ পেলাই যদি আমি মিলি সকলোৱে চাব চফা কঁৰো। তেনেহ'লে আমি বেছি ভাল হ'ব জান পাইছোঁ।
হয় হয় হয় খুব সুন্দৰ তেতিয়া মানে আমাৰ এতিয়া দেখিছা তুমি দুৰ্ঘটনা বিলাক মানে প্ৰায় প্ৰত্যেকটা বানপানীত আমি শুনি আহিছোঁ, কোনোবা মানে নলা নৰ্দমাত পৰি লৈ মান মৃত্যুমুখত পৰিছে, বহুতো সৰু ল'ৰা ছোৱালীৰ পৰা আদি ডাঙৰ লোকসকল কি মৃত্যু মুখত পৰে। এই এনেকুৱা ফলত।
ঠিকেই কৈছা, তাকে ঠিকেই কৈছা, তাকে এইবোৰ যদি আঁতৰিলে হয় আমাৰ সমস্যয়াাতটো বহুত ভাল হ'লে
বানপানী ৰোধ কৰিব, অঁ।
প্ৰতি বছৰে বাঢ়ি যায়ে আছে যেন পাইছোঁ মই। কি আজিকালি অলপমান বৰষুণতে হয়। বাতৰিত পায়ে, পায়ে যাওঁ। যে অমুকত পানী হ'ল। অমুকত পানী। ঢল পানীৰ সমস্যা। পছা, কাৰোবাৰ ঘৰতে সোমাল।
অঁ মানুহৰ বয় বস্তুৰোঁ বহুত ক্ষতি হয়, এই পানী সোমোৱাৰ ফলত।
হয় হয় তোমালোকৰ অঞ্চলটোত কেতিয়াবা সন্মুখীন হৈছে নেকি বানপানীৰ?
আমাৰ মানে এতিয়া যিখিনি অঞ্চলত আছোঁ, অকমান মানে অ' ওখ ঠাই যে, সেইবাবে ইয়াত সেনেকুৱাকৈ কিন্তু তথাপিও মানে ৰাস্তাত মানে পানী জমা হয়। ল'ৰা ছোৱালী স্কুল কলেজৰ অহা দিগদাৰ হৈ যায়, তোমালোকৰ ফালে এনেকুৱা হয়নে?
টো নদীতো আমাৰ ওচৰলে আছে, সেইটো টো আমি কেতিয়াবা সন্মু খিন হ'ব লগিয়া হয়, আমাৰ ৰাস্তাত পানী ভৰ্তি হৈ যায় কেতিয়াবা। অধিক যদি বৰষুণ দিয়ে। এই তাক তাকে আমি ভাবোঁ যে চাফা তাফা কৰিলে যিটো নহ'ল হয় তেতিয়া
হয় হয় উ উম
পে
হয় অদায়বোৰ সমাধান কৰি ৰাস্তা উলিয়াই আমি এই মানে নিৰ্মূল কৰিব লাগে
তাকে নিৰ্মূল কৰিব লাগিব পাৰ আজিৰ আলোচনাাটো আমি ইয়াত
হয় হয় হয় ঠিক আছে পাছলৈ আমি প ভালদৰে আলোচনা কৰিম অঁ অঁ ধন্যবাদ অঁ দ য